জয় আই অসম! আছোঁ আছে, যেনে তেনে চলি আছে।
অ',
তুমি কোৱা তোমাৰ কি?
ক'ত আছা তুমি?
আছোঁ বাহিৰতে আছোঁ।
অ' আজি দোকানত যোৱা নাই?
না না, যোৱা নাই। গাটো বেয়া ন' মোৰ। গাটো বেয়া, পুৰা চৰ্দি জোকাম হ'ল মোক পুৰা।
অঁ, মৰো হৈছে কালি লগত আহিছিল দিনত।
অ' সেইটোয়ে, চবকে হৈ আছে এনেকা মানে ৱেডাৰটো কাৰণে চবকে হৈ আছে মানে। মোৰ মা-দেউতা চবকে ধৰিছে, মোৰ মোৰ ফালৰ পৰা ধৰিছে। উম' ময়ো, এনে কি কৰি আছা তুমি এতিয়া?
কাম কৰি আছো, দোকানৰ কাম হয়।
অ' কাম কৰি আছা? তোমাৰ আৱাজটো ইমান বেয়াকে কিয় আহি আছে? কি তুমি মানে কি বাৰছ দি বাদ কৰি আছা নেকি
এতিয়া ঠিক আছে না
মানে এই মোবাইল দি বাট মানে কথা পাতিলে ভাল হয় নেকি মানে মোবাইল দি কথা পাতিলে ভালকে ৰবা নহ'লে কাটি যাব না বাৰ্থছ টাচ কৰিলে
অ অ অ এতিয়া শুনা যায় আছে না কথাটো
অ এতিয়া শুনা যায় আছে এতিয়া ভালে শুনা পাইছো পাই আছো ময়ো আছো এনে ঘৰতে আছো মেচ চাই আছো আজি মেথ চলি আছে না ইণ্ডিয়া ভাৰতৰ ইংলেণ্ডৰ
আহ কোনে জিকিব?
এতিয়াতো মানে ভাৰতৰ চান্স আছে
ভাৰতৰ চান্স আছে
উম ভালে খেলি আছে ৰোহিত শৰ্মা নামিছে এতিয়া চাওঁ কি কৰে
আচ্ছা
এনেই তুমি কি কৰি আছা এতিয়া এনে বহি আছা না
মইতো দোকানৰ কাম কৰি আছো মাল চাল কিবা ঠিক কৰি আছো দোকানৰ অ অ দিনটো আজি অ আজি মানে দিনটো আহিব পৰা নাই পুৰা জ্বৰ
অ' কোনে আছিল দোকানত কেন
দোকানত দেউতা আহিছিল মা আছিল তাহোন গল এতিয়া ময়ে আছো
অ তুমি আছা এতিয়া তুমি কি অকলে থাকা নেকি দিন দোকানত
হা
তুমি কি অকলে থাকা নেকি দোকানত মেটম টাইম
নাহ অকলে আহ দিনটো কেতিয়াবা অকলে থাকো কেতিয়াবা মানুহ থাকে
অ অ এইটো মোকো যাবা লাগে এই এতিয়াটো মোৰ গাটো বেয়া নাই এই কাৰণে মই যোৱা নাই এনেতো মোকো যাবা লাগে
অ অ দোকানত যোৱা নাই
উম উম যোৱা নাই আজি এনে মানে মোৰো দেউতাৰ বয়স হ'ল যেনে তেনে যাই থাকে প্ৰব্লেম আছে মোৰো দেউতাৰ গেষ্টিকৰ প্ৰব্লেম এইকাৰণে না যায় ৰাতিপুৱা দোকান খুলবা মানে পাইখা পাইখানাটো ক্লিয়াৰ নহয় না মোৰ দেউতাৰ কাৰণে
ইয়াতে ময়ে বহি থাকো সোন আহে মাজে সময়ে আহ অলপ টাইম থাকি কেনে গুচি যায়
অ এনেই তোমাৰ মা দেউতা ঠিক আছে নে
অ মা দেউতাতো ঠিকে আছে
অ ভালে তেনেহলে দে ভাল থাকিল হ'ল আৰু কি
হয় হয়
অ ক'লো যে মই মানে মই লগৰৰ পৰা শুনা পাইছো তুমি যে বোলে কিবা ট্ৰিপ মানে প্লেন কৰি আছা ট্ৰিপ প্লেন কৰি আছা বানাৰসত অ মানে কি কি কেনেকুৱা মানে কি দি যাবা কেতিয়া যাবা সেইটো দিচাইদ হ'ল
আমিতো ছেপ্তেম্বৰ মাহত ওলাম বুলি ভাবি আছোঁ আ, তোমাক হয়
অ', মানে কি দি যাবা?
হয়
অ', কোন?
বাইকে বাইকেদি যাম আমি আ, ছয় জন মান মানুহ আছো আৰু। পাঁচজন ৰেডি আছোঁ আৰু একজনৰ এতিয়ালৈকে ঠিক নাই মানে। ত' বাইক অ', তিনিটা অ', অ', অ'।
কোনটো বাইক দিয়া ন নৰ্মেল চিম্পল বাইক?
নহয় এনফিল দি যাম মোৰটো। মোৰটো নহয় বেলেগ দাদাৰ।
অ', দাদাহঁতৰ আহে না।
অ', দাদাহঁতৰ আছে দিয়ে যাম।
আ
এতিয়া দেতটো মানে ফিক্স হোৱা নাই আৰু মানে যাম যাম প্ৰথমত ভাবি
অ', ফিক্সটো হোৱা নাই। এতিয়াতো ব্ৰেক গেলে মানে বহুত খৰচা পৰিব ন, বা বাইক দি গ'লে।
অ', বাইক দি গেলে মোটামুটি পোন্ধৰ হাজাৰ মানটো যাবই। চকু বন্ধ কৰি পোন্ধৰ হাজাৰ
একচুৱেলি কিমান লাগিব গাড়ীত?
তেল লাগিব আঠ হাজাৰ।
আঠ হাজাৰ মান যোৱা অহাতে মানে আপ ডাউন কৰাতে যোৱাতে অহাতে।
অ', আৰু সেইটো আঠ হাজাৰটো ডিভাইড হ'ব। যিহতু এখন বাইকত থাকে ন সেইবাবে
অ', অ', মানে মানে ডিভাইড হ'ব মানে যেনেকে পোন্ধৰ হাজাৰত সাত হাজাৰ সাত হাজাৰ কৰি না।
অ', অ', কহয় নহয় নহয় সেইটো নহয় সেইটো কোৱা নাই। মই মানে একজনৰ পোন্ধৰ হাজাৰকে যাব?
অ', এক জনৰ মানে ছা ছিংগল মানুহ।
অ', কাৰণ চোৱা মই কৈ আছোঁ তেলৰ
উম।
তোমাৰ যাব মোটামুটি চাৰে চাৰি মান এইটো ৰাউণ্ড ফিগাৰত পাঁচ হাজাৰ টকা। অ', দুইজনৰ পাচ হাজাৰকে টকা অ'। একজনৰ পাঁচ হাজাৰ, তাৰপিছত আমি যেনে কা আমি যেনেবা আ, হে কি কয় তোমাৰ বঙাইগাঁওৰ পৰা ওলাই কেনে আমি প্ৰথম দিন মটামটি মাজত টাৰ্গেট আছে আমালোকৰ তাতে ৰখি আমি হ'ব লাগিব তাতে মতামত যাব পাঁচ ছয়শ টকা মান যাব আৰু মোটামুটি আমাৰ লগত থাকিব সাত আঠ দিনৰ তোৰ আঠ দিনত মোটামুটি পাৰডে হাজাৰ টকাকে অ'।
অ', খৰচটো আছা ন তুমি তা তাতে যায় কত থাকা থাকি থাকিবা এইটো লাগিবই না। মানে ৰুমটো লৈ থাকিবা তেনেহলে আৰু এ এতিয়াতো গৰমে থাকিব এইটো ছেপ্তেম্বৰ মাহতে গৰম নে থাকিব তাতে।
অ ছেপটেম্বৰতে যাম সেইকাৰণে মানে অলপ গৰম চৰম থাকিলে ভাল বেছি ঠাণ্ডা আৰুো বাইক চাইক চলোৱাটো দিগদাৰ ন।
উ এইটোৱে ঠাণ্ডাৰ সময়ত গেলেতো শেষ।
অ ঠাণ্ডা সময়তে ভাবিছিলোঁ যে ডিচেম্বৰ মাহত কিন্তু বাইক চলা
তোমাৰ মানে জোৰৰ ধৰি ল'ব। এই এই সময়টো ঠিক হয়।
কি হল কি হ'ল কিবা হ'ল? কি চাউণ্ড আহি আছে এইটো ভাইব্ৰেচন কৰি আছে?
অ। হেল্ল'
হম।
কোন কোন আহি আছে হেল্ল কোনে আছে ক?
এইটো পাছত লব এইটো সেই মই কল কৰিছো। শুনা ভালকে আৰু। আগৰ মোৰ পৰা মানে কথাটো পাতি লওক তাৰপিছত বেলেগৰ ধৰিবা আৰু কি এইটো মানে ম মানে মানে মইও ভাবি আছোঁ মানে বাইক দি যাব কাৰণে মানে মোৰ লগত স্কুটি আছে। স্কুটি লৈ যাবাৰ কাৰণে ভাবি আছোঁ মই বানাৰসত।
চাব পাৰিবা তুমি আমালোকৰ লগত যাবও পাৰিবা।
সেইটো মে ভাল তোমাৰ তোমাৰ তোমাৰ লগতে যাও ন কি?
এখন বাইক খালী আছে।
অ এখন বাইকটো ক মান বাইকটো খালি ন এ মান তিনটা বাইক যাব ন?
হয় তিনিটা বাইক যাব পাঁচজন মানুহ ৰেডি আছে মানে।
অ। সেইটো তেনেহলেতো মই স্কুটি নহল নাননিলেই হ'ব।
নাই না স্কুটি লৈ যাৱাটো ধেমালি কথা নহয়। আৰু নতুন স্কুটি তুমি যাব পাৰিবা নহলে পুৰনা যাবাটো মানে বহুত বহু কঠিন হ'ব।
ন মই মোৰ এটা বন্ধু গৈ গৈছিল ন সি ৰিচেন্টলি গৈ মানে গৈ আহিল তাতে মানে স্কুটি লৈ গৈছিল সি। বানাৰসত বানাৰস আহে দিয়া চব মানে ফুৰি ঘূৰি ফুৰি আহিছিল।
অ।
ইয়াৰ লাগিছে ইয়াৰ কিমান এঘাৰ হাজাৰ মান লাগিছিল।
তোমাৰ তোমাৰ য়া ইচ্ছা আছে যদি দি চাবা কাৰণ কিয়নো মই কওঁ তোমাক আমি তেতিয়া বাইকে দি যদি যাওঁ আমাৰ এনফিল্ড ৰখা স নাই আমি পাৰিলে এক দিনতে পুৰা গটে ফুলকে গোটেই মাথা কান্দি দিম। একদিন কিন্তু তুমিতো আৰু সেইটো নোৱাৰিবা না
অ অ সেইটোৱে, বেছি বাৰ্ডনটো হৈ যাব এইটো। উম উম।
আৰু তোমাৰ স্কুটি খনৰ বয়সো হৈছে।
উম, অবস্তা বেয়া।
অ, সেইবাবে মানে মই ক'লো যদি চোৱা, তেলে আমাৰ লগত এনফিল দি গলা পোন্ধৰ হাজাৰ আমাৰ লগত তাতে ধৰি ৰাখিছোঁ পোন্ধৰ হাজাৰ কিন্তু তাতকে কমে যাব।
অ অ, সেটিও মই ভাবি আছিলোঁ মানে তোমাৰ লগতে যাৱা যোৱাতে ভাল হব নেকি?
উম, উম, উম।
মানে কম খৰচাত হৈ যাব তোমাৰ লগত গলে। এনে মই নিজে গ'লেতো ইমান খৰচা পৰিব ত'।
হয়, এতিয়া তুমি যদি চল যাব খোজা বা অ দুইজন যাব খোজা। দুইজন গেলে যেনেবা তোমাৰ টো কম হব আৰু চল গেলেটো অলপ বেছি হব।
অ, অ।
এ এতিয়া তুমি মই তোমাক ভালকে কওঁ যে, আমালোকৰ লগত বৰিয়াকে তুমি যাব পাৰিবা।
অ, অ।
আমি মোটামুটি ইয়াৰ পৰা ওলাম।
অ।
দুটা দুটাত চাগে নহয়। সিহঁত আমাৰ উলাওঁতে উলাওঁতে টা ত' বাজিবই।
ত ডাইৰেক আমি যাই কেনে ডাইৰেক্ট শিলিগুৰি মানত ৰখিম। পাঁচ ঘণ্টা ন নন স্টপ ৰাইদ হব আমালোকৰ।
অঁ অ।
এতিয়া তুমি স্কুটি লৈ যেনিবা নোৱাৰিবা। জাগাত জাগাত তোমাৰ ৰখিব লাগিব।
উম সেইটোৱে। মাই তোমাক লগত মানে গ'লে এইটো মানে, চবেই মানে তাত থাকিলে ভাল হ'ব, নহয় অকলে পঢ়ি যাও মই।
একজন আছে যোনে মানে জানে আৰু ৰাইডিঙৰ বিষয়ে। সিহঁত তেখেতে আগত মাৰিছে, তাৰপিছত তোমাৰ জানে বা স্কুটিত লাইট চাইটো পুৰণা হৈছে। সেবিলাক ইমান সেইবিলাকো তোমাৰ চেঞ্জ কৰিব লাগে এক চুৱেলি। চেঞ্জ কৰিবও নহ'ব। এক্সট্ৰাকে লাগিব কব লাগিব। আমাৰ লগৰ গ্ৰুপৰ লগত কেলে কৰ তোমাৰ এইবিলাক ফচা নাই? তুমি যদি কন্টিনিউ যাই থাকা ৰাইডত তেলে তোমাক মই ক'লো হয় যে, তুমি মদিফাই কৰি আমালোকৰ লগত ওলাব পাৰিবা।
উম, অ। সেইটো মানে সুধিবা লাগিছিল। তোমাৰ মানে মানে মই লগৰ পৰা শুনা পাইছো, তুমি বোলে গৈ আছা চা বোলে। প্লেন কৰি আছিলা? মইও মানে সুধিবও মন কৰিছিল কিন্তু ফোনে কৰা নাই। মানে বিজি আছিলো মইও।
অহ আছে। বুজি পালা, এতিয়া তুমি চিন্তা ভাৱনা কৰা, যদি তোমাৰ ইচ্ছা হয় বোলে আমালোকৰ লগত ওলাব পাৰিবা আৰু
অহ সেইটোৱে, মানে মই বই নাখাও মই এনে, তোমাৰ লগত গলেতো ভালেই হ'ব না মোৰ কাৰণে
উম, তোমাৰ যদি ইচ্ছা আছে, তেতিয়া হলে বলা আমালোকৰ ঘৰত
অ সেইটোৱে, সেইটো মানে আছিলে এইটো মানে, ডাউট আছিল। তেনেহ'লে সুধিছো তোমাক
অহ
ঠিক আছে তেনেহলে, ঠিক আছে বাৰু দিয়া, ৰাখো মই তেনেহলে, উম ঠিক আছে।